হেল্ল' মাত শুনিছা? অ কি কৰি আছা?
এই আছো এনেই।
অ আজি ল'ৰা টিউশ্যন গ'ল নে নাই?
উম টিউশ্যনত থলো।
অ সিহঁতৰ পৰীক্ষা চলি আছে নে?
পৰীক্ষা খতম হ'ল আজি।
হয় নেকি এতিয়া স্কুল কালি খোলা নে বন্ধ?
কালি খোলা আছে।
অ তাকে এ কালি ৰাভা দিৱসৰ বন্ধ দিয়া নাই নেকি?
বন্ধ মানে কি হাফ ক্লাছ হব তিনটা ক্লাছ হব। তাৰ পিছত খেল ধেমালি অলপ হ'ব।
অ অ মানে স্কুল বন্ধ নিদিয়ে আৰু চিত্ৰাংকন প্ৰতিযোগিতা হব ন?
উম।
অ তোমালোকৰ কি টিউশ্যন অল চাবজেক্ট হয় নে?
উম অল চাবজেকে হয়।
অঁ কিমানমান ফিজ লয়নো?
এক হেজাৰ।
ঠিকেই আছে। উম বাকী ভাল পঢ়া চঢ়া ন?
আছে চলি আছে ঠিকে কি কৰি আছে আপুনি?
মই বহি আছো এনে কাম চাম শেষ হ'ল এতিয়া অলপ। বাৰু মোবাইলত বোলো ফোনেই এটা কৰো।
অ।
বাকী ঘৰত তোমালোকৰ মাহতঁৰ ভাল?
উম।
উম ভন্টি কলেজ গৈ আছে?
উম বন্ধ আছে তাই যোৱা নাই।
যোৱা নাই ন অ বাকী আৰু এতিয়া হাজবেণ্ডে
উম উম ঠিকে নাই বেমাৰ হৈ আছে
হয় নেকি কি হৈছে
জ্বৰ চৰ্দি কাহ
অ এইকেইদিন কিন্তু জ্বৰ চৰ্দি বহুত হৈ আছে দেই সাৱধানে থাকিব দিবা অলপ জাপানীজ এনকে ফ্লাইটিছ আহিছে বোলে
অ
উম
নাই মেডিকেলত ট্ৰিটমেন্ট কৰি আছো
অ অ তাকে আমাৰো বাবু আৰু মাইনাৰ কালি খুব চৰ্দি লাগিল এতিয়া ভাল পাইছে বাৰু
অ
উম আজি হেৰি এতিয়া মানে বৰষুণ চৰষুণ দিছে নেকি তোমালোকৰ ফালে
নাই নাই দিয়া নাই বৰষুণ
উম আমাৰ ইফালে বাৰে বাৰে বৰষুণ দিওঁ দিওঁ হয় কিন্তু আকৌ দেখোন ৰ'দেই ওলায়
উম ৰাতি মানে দিব কিজানি
তাকে এইটো গৰম ইমান ভূমিকম্প আহিছিল নহয় সেইদিনা।
উম।
বাকী তুমি এনে হেৰি গোটত আছা নে নাই?
উম, আছোঁ।
গোটৰ পইচা ললা?
উম, দহ হাজাৰ পালোঁ।
পালা ন আৰু-
উম, উম আকৌ পঁচিছ হাজাৰ দিব নেকি!
অঁ, পালে কি কৰিম বুলি ভাবিছা?
মেচিন আছে মেচিনৰত নাম দিছিলো, মেচনৰ মেচিনে এটা ল'ম আৰু।
অঁ। কাপোৰবিলাক চিলাই ভালকৈ কৰিলে পইচা আছেতো, আজিকালি ব্লাউজ চিলাই বহুত দাম ন।
উম, তাকে সৰু সুৰাকৰাকে এতিয়া বৰ্তমান চিলাই কৰি আছোঁ।
উম, উম গোটৰ পইচা লৈ কামত খটাব লাগে আৰু দিবতো পঁচিশ হাজাৰ দিব।
উম।
তাকে, মইয়ো সোমোৱা নাই ৰবা কৰ'ৰবাত বিচাৰি আছো এটা গোট পালে সোমাম।
উম, নতুন গোট এতিয়া বনোৱা নাই বনালে সোমাব পাৰিব।
অঁ, তোমাৰ লগৰ মা আছেনে নাই গোটত?
আছে।
আছে ন। তুমি শাল বুব জানা নেকি?
উহূ, নাজানোঁ।
উম, ময়ও নাজানোঁ। তাকে, আমি গোটৰ পইচা ললে কি কৰিম আৰু আচাৰে বনাম আৰু।
উম।
কাপোৰো চিলাব নাজানো নহয়। মুৰ্গী পালিলে কি হ'ব? মুৰ্গীটো মৰি যায় ন?
উম।
বেমাৰ আহি থাকে মুৰ্গী আৰু যত্ন মানে কি এৰি দিলে কোনোবাই খায়ো পেলাই নহয়।
উম।
সেইয়াই দিগদাৰ, সেইকাৰণে আচাৰ বনোৱা ভাল। অঁ, অঁ তোমাৰ আইদিয়াটো ভাল হৈছে মেচিনটো বঢ়িয়া।
উম, সৰু- সুৰা হাত খৰচ অলপ -চলপ আহি থাকে।
সৰু -সুৰা বুলি নহয়, তুমি যদি ভালকৈ কাম কৰা বঢ়িয়া খৰচেই ওলাব। বাকী, আজি ৰাতি পিছে কি খাবা?
ৰাতি মাছ বনাম, মানিমুনি, ভেদাইলতা আঞ্জা বনাম।
উম, এনেই আৰু- এতিয়া গৰম বন্ধটো দিবই এক তাৰিখৰ পৰা ন।
উম, এক তাৰিখৰ পৰা গৰম বন্ধ দিব।
তাকে, তোমাৰ ল'ৰাই ক'বাত যাম বুলি কৈ আছেনে?
এতিয়া যাওঁ নেকি গাওঁতে যাওঁ।
তাকে, আমাৰতো কৈয়ে আছে অমুকত যাম, তমুকত যাম বাপৰে! ইফালেহে গৰম, এই গৰমত- ফুৰাব নিয়া ধেমালি কথা।
উম, পিছত যাই স্কুল খোলাৰ পিছত আকৌ বেমাৰে পাব।
অঁ, সেয়াই গৰমত যাব, আইচক্ৰীম খাব। ঠাণ্ডা পানীত গা ধুব। ড্ৰিমলেণ্ড যাওঁ বুলি কৈ আছে। ড্ৰিমলেণ্ডত টিকেট কিমান জানা নেকি?
আগতে কিমান বা আঠশ মান আছিল নেকি? এতিয়াবা কিমান হল গম নাপাও।
তাকে বহুত টিকট আৰু, আৰু সেইবিলাকত উঠিবও নোৱাৰে ইমান বস্তু আছে সময়ে নহয়।
উম।
তোমালোকে গৈছা মানে আগত ন?
আগতে একবাৰ গৈ পাইছো।
উম, আমি যোৱাই নাই ৰবা। এইবাৰ যাম। অলপ লগ হৈ গ'লে ভাল লাগে, কিন্তু লগো নাই অকলে, অকলে যা গ'লে, ভাল নালাগে।
উম, তাকে ভাবি আছো। মানে উ চাও গৰমৰ বন্ধত শ্বিলং যাম নেকি?
অ', অ' শিলংতগৈ ভাল লাগে এতিয়া গৰম যে।
উম।
আৰু তোমালৈকে কি অৰুণাচল গৈছা?
নাই যোৱা।
অ', হাজবেণ্ডেতটো গৈ থাকে ন?
উম, গৈয়ে থাকে সিহঁতে। এতিয়া বৰফ-চৰফ নাই নহয় সেনেকে।
অ', নৱেম্বৰ, ডিচেম্বৰ খুব বৰফ পৰে তেতিয়া চাগে বহুত ভাল লাগে ন?
দুৰ্গা পূজাৰ মান সময়ৰ মানতহে ধুনীয়া বৰফ
তাকে আমিও যাব খোজো কিন্তু মোৰ আকৌ এলাৰ্জি আছে। নহয় ইমান ঠাণ্ডা মানে সহ্যয়ই নহয়।
অ',
উম, তাকে ভাবি আছোঁ তথাপি জাগাখিনি বহুত ধুনীয়া।
অ',
উম, আৰু হেৰি তোমালোকে যে নতুনকে যে নগাঁও বৰদোৱা প্ৰকল্পটো গৈছা নেকি?
নাই। যাই পোৱা নাই ৰ'ব যাম। কেতিয়া সময় সুবিধা পাও? উম।
খুব মানে ভালে লাগিছে যাই। কলাক্ষেত্ৰ আমাৰ কলাক্ষেত্ৰ যেনেকুৱা আৰু সেনেকুৱাই।
অ',
উম, যাব পাৰা গৈ ভাল লাগিব অ'। তুমি টাইমতটো চেক কৰিবা দেই, মই যে
উম, উম।
উম। হেৰি মানে কি আৰু মানে সেইবিলাক অলপ ঠাই চাব যাব লাগে কাৰণ কিয় বঢ়িয়া বনাইছে। টো।
উম, যাম ৰব‌।
আৰু পুৰণি হলে ভাল নালাগে, নতুনতে ভাল লাগে ন আজিকালি?
উম, নতুনতে ভাল লাগে মানুহ বহুত হৈ আছে।
অ', আৰু মানে কি পুৰণি হলে বস্তুবিলাক পুৰণি হৈ যায়তটো আৰু সিমান মেৰামতি নক কৰে তেতিয়া কিবা গৈ ভাল নালাগে, আজিকালি কলাক্ষেত্ৰই সেনেকুৱা। নেকুৱা হৈছে পুৰণি হৈছে মেৰামতিৰ কাম কৰাই নাই।
উম,
তাকে আমি সেইদিনা গৈ ভাল লাগিছে কিন্তু গৰমত আচল কথা ফুৰিম
চাইন্স চিটি চাব যাব মন আছিল।
অ' চাইন্স চিটি যাব পাৰাতো এয়া বন্ধত। আমি যাম নেকি আঠাইশ তাৰিখ মানে।
হ'!
উম চাইন্স চিটি বঢ়িয়া ভাল ভাল মানে হেৰি আছে আৰু। কি হয় আমাৰ ল'ৰা-ছোৱালীখিনী গ'লে শিকিব লগা বহুত আছে তাতে। যে! অ'। জ্ঞানৰ বস্তুখিনি আছে, সিহঁতক শিকাই দিলে ভাল লাগিব প্ৰেক্টিকেলিও কৰিব পাৰে তাতে।
উম তাকে ল'ৰাটো হাল্লা কৰি আছে তাৰমানে যাব। তাকে চাও লৈ যাম চাগে।
অ' লৈ যাবা! আৰু প্লেনেটৰিয়াম দেখিছেনে সি?
নাই নাই দেখা নাই।
অ' প্লেনেটৰিয়ামটো লৈ যাবা। এই আমাৰ ইয়াতে যে এ কি কয় এইখিনি কি বা কয় মই ভালকৈ নাজানো পাণবজাৰ নে উজান বজাৰ সেইখিনিতে আছে নহয়।
চাইন্সৰে কিবা এটা বস্তু, কিন্তু ঠাইখিনি ভালকে নাজানো।
নাই নাই দেখা নাই।
অ' তাত লৈ যাবাচোন, আমি গৈছিলো দেউতাকে লৈ গৈছে মই এনেকে নাম টো ইমান নাজানো কিন্তু বৰ ভাল লাগে ভিতৰত যেতিয়া মানে নটা গ্ৰহৰ মানে গোটেইখিনি ভালকে মানে সি দেখুৱাই দিয়ে।
উম।
চাই ভাল লাগে। তাকে আৰু গোটৰ পইচা
উম।
অ' গোটৰ পইচা-চইচা পালে আৰু কাম কৰি অলপ ভাল লাগিব ন?
উম।
উম। আমিতো হাউচ ৱাইফ বিলাকে ধৰা বাহিৰত যায় একো নকৰোৱে গোটৰ পইচা লৈ ঘৰতে কিবা কৰিব পাৰি আৰু।
অ'।
এইকেইদিন গণেশগুৰিত এখন দোকান বহিছে দেখিছানে? ঊলৰ যে ইমান ধুনীয়া ধুনীয়া ফুল বনাই বিকিছে।
অ' দেখা পাইছো।
মই কালি নিউজত চালোঁ, ফেচবুকত চালোঁ, ইমান ধুনীয়া ধুনীয়া ঊলৰ ফুল বনাইছে তাত। ট্ৰেইনিং ল'ব পাৰিলে ভাল আছিল।
ল'ব পাৰি।
পাৰি তাকেতো আমাৰ এনে গোটৰ ফালৰ পৰা এইবাক ট্ৰেইনিং-চ্ৰেইনিং আহিলে তোমালোকক খবৰ দিয়ে ন, উ ল'ব লাগিব এ
বিশ তাৰিখে আছে য়গা।
য়োগা অ' য়োগাৰটো হেৰি কৰিব লাগিব চাগে। ক'বাত যাব লাগিব নেকি?
উম কলা ক্ষেত্ৰত হ'ব চাগে হেৰিটো য়োগা। এইটো ৱৰ্ল্ড ৰেকৰ্ডৰ।
অঁ গোটেইখিনি এই মানে মানুহ মহিলাৰ লগ হ'ব চাগে ন?
উম,
উম, ভাল হ'ব এইবিলাক ভাল মানে মানুহ সজাগ কৰি আছে স্বাস্থ্যৰ প্ৰতি যত্ন ল'ব লাগে।
অ',
এতিয়া আমি সেনেকে য়োগা সদায় নকৰোৱেই আচলতে কৰিব লাগে। এতিয়া আমাৰতো সৰ্বানন্দ সোণোৱাল হওক, নৰেন্দ্ৰ মোডী হওক সদায় কয় মানে যে য়োগা চোগা কৰিব লাগে। স্বাস্থ্যটো ভালে থাকে। উম, তাকে এ আৰু তোমালোকে ৰাতিপুৱা যক
যোৱা নাই বৰ্তমান এই গৰমৰ বন্ধত অলপ যাম।
উম, আমাৰ এইফালৰ পৰা যায় মোৰেই আজিকালি মানে হাত, ভৰি খুব বিষ তাকে কৈ থাকে অলপ বোলে ৰাতিপুৱাঁ এক্সাচাইজ কৰিব লাগে বোলে বিষ-চিস কমি যায়।
উম, মই সেইকাৰণে গৰমৰ বন্ধৰ একেইদিন যাম ৰ'ব।
উম, মই তাকে ভাবি আছোঁ ময়ো অলপ যাব লাগিব এ ৰাতিপুৱা উঠিব হেলা লাগে হয়নে?
উম, সেই
কিছ অ' কিছুমানে ইমান চাৰিটা বজাত কেনেকে উঠে ঠে বা তাকে মোৰ বৰ হেলা লাগে অ' ৰাতিপুৱা উঠ উঠিব অ' দিয়া হ'ব দিয়া আৰু পিছত কথা পাতিম ন'।
অ',